অ
অ শুনা পাইছা নাই?
অ শুনিছোঁ শুনিছোঁ মোৰ মাততো শুনিছা নে?
উম শুনিছোঁ শুনিছোঁ কি কৰিছা?
এয়া তোমাৰ কি কৰিবা ইমান গৰম উঠিছে। তোমাৰ এনে ৰাস- ৰাস্তাৰ ফালে অকণমান ওলাই আহিছোঁ বতাহ মাৰি আছে ধুনীয়া ধুনীয়া।
অ তাকে ভালে কৰিছা ভালে কৰিছা অ
উ ভাত, পানী খালোঁ বাৰু দেই অকমান আগত খাই উঠিছোঁ।
অ কিহে খালা?
তোমাৰ মাটি দালি বনালে তাৰ পিছত- পিছত আলু ভাজি- তেনেকে আজি খাই দিলোঁ আৰু-
তাকে ভালে কৰি চাব তাকে বাকী খবৰ খাতি কোৱাচোন?
এ খবৰ খাতি কি কবা আজি গৰম থাকিবই পৰা নাই গৰমত-
তাকে গৰমটো হৈছে বাৰু দেই। মইতো আমাৰ ৰুমটোততো মানে সোমাবই নোৱাৰোঁ আৰু।
উম।
তাকে এতিয়া তোমাৰ অ সেই ৰুমবিলাক চাপৰ যে।
উম।
তোমাৰ সেই গছৰ তলত মানে ৰুম এটা আছে ত' মই তাতে এতিয়া আছোঁহি আৰু ইয়াত মানে অলপ ঠাণ্ডা, মানে
উম উম!
বাকী আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
এ ফোন কৰিলা মানে কি আচলতে কি হয় ।বহুত দিন তোমালে মানে ফোন চোনো কৰা নাই মানে কি হৈছে ধৰা- আৰু মোৰ এনেকুৱা বেলেগ বন্ধুও নাই তোমাৰ নিচিনা কথা পতা- তাৰপিছত মই বোলোঁ নাই। বোলোঁ এনেই এনেকে থকাতকে আজি অকনমান আজৰি পাইছোঁ? তোমালৈকে ফোন এটা লগাও তোমাৰ দহ পোন্ধৰ মিনিট মান। কথাও পাতো মানে ধৰা এনেদৰে কথা পাতিলে কি হয়। আমাৰ বন্ধুত্বটোত যদি কিবা আমাৰ বেয়া ভাবো আছে তেতিয়া সেইখিনিত? দূৰ হয় সেইকাৰণে বোলোঁ তোমালে? ফোনটাও কৰোঁ খবৰ খাতিও লওঁ আৰু।
অ তাকে ভালেই কৰিলা ভালেই কৰিলা বাৰু দেই। তাকে ময়ো তোমাৰ সেই তোমালৈ ফোন কৰিম কৰিম বুলি ভাবিয়ে আছিলোঁ? তাকে এতিয়া মানে সময়ে পোৱা নাছিলোঁ গম পাইছা নাই।
অহ
তাকে বেয়া চেয়া নাপাবা আৰু।
নাই নাই বেয়া নাপাওঁ আজিকালি সেই যুগটোৱে তেনেকুৱা হৈছে ব্যস্ততাৰ যুগ।
তাকে তাকে সকলো মানুহ এতিয়া ব্যস্তই হৈ থাকে আৰু আজিকালি! উম বাকী আৰু কোৱাচোন? চোন বাৰু।
এ মানে এ বিষয়টো এনেকুৱা মানে মদ। তোমাৰ লগত যিটো কথা আলোচনা কৰিম বুলি কৈছোঁ এ আজিকালি তুমি। চাবাচোন মানুহ বিলাকৰ কি হয় তোমাৰ ধৰা। স্কুল লাইফৰ পৰা কলেজ লাইফলৈকে বাৰু ঠিকেই থাকে সেইখিনিত। ধৰা মানে স্থায়ী বন্ধু নহয় সেইখিনি কি হয় তোমাৰ এনে বনাব দুবছৰ। কাৰণে থাকিলে তাৰ পিছত আকৌ মানে সিহত। বেলেগ বেলেগ হৈ গুচি যোৱাৰ লগে লগে পাহৰি যায়। কিন্তু কি হয় এই মানে ধৰা ইলেভেন টুৱেলভৰ। পিছত মানে সেই কলেজ ধৰা হায় ছেকেণ্ডৰ লাইফৰ পিছত যিখিনি আজি। আজিকালি মানে বন্ধু বনাই সেই বন্ধু খিনি কি হয়। তেওঁলোকে থাকি গুচি যায় আচলতে যেনেদৰে আমি ধৰা আমি যেনেদৰে লগ। পাইছিলো যেনেদৰে বন্ধুত্ব মানাই আমাৰ মাজত গঢহি উঠিছিলে? আমাৰ আজি এই বয়সলৈকেও আমাৰ মাজত বন্ধুত্বটো আমি মানে বজাই ৰাখিব পাৰিছো? কিন্তু এতিয়া নতুন যুগত। প্ৰজন্মৰ কি হৈছে সেই বন্ধুত্বটো আচলতে তেওঁলোকে মানে বন্ধুত্ব কি। তেওঁলোকে অকল এটা বস্তুয়ে জানে বন্ধুত্ব মানে হৈছে। ধৰা পাৰ্টি কৰিবলৈ যোৱা তাৰ পিছত ধৰা একদম। এনেই লগৰ এটা বাইক খন লব তাৰ পুখৰতে উঠি একদম দিনটো ঘুৰিবলৈ যোৱা। সেইবিলাকে তেওঁলোকে মানে বন্ধুত্ব বুলি ভাবে বা ধৰা ক'বাত। কিবা এটা মানে ক'ৰবাত কোনোবাই জেং লগালে তালৈ গৈ গোটেইখিনিয়ে একগোট হৈ একদম ধন। দিয়া কিবা কৰা কিবা কৰা সেইবিলাককহে তেওঁলোকে বন্ধুত্ব বুলি ভাবে। কিন্তু আচলতে প্ৰকৃত বন্ধুত্ব সেইটো নহয়। মানে তেওঁলোকে বুজি নাপ। পাই যে বন্ধুত্বৰ অৰ্থ কি আৰু আজিকালি আমি বিভিন্ন উদাহৰণ দেখিবলৈ পাইছো? নিজৰ বন্ধুৱে নিজৰ বন্ধুক বিভিন্ন ধৰণে মানে কিবা সাধাৰণ কাৰণত তোমাৰ। কাজিয়া লাগে মাৰে যাৰ ফলত কি হয় বহুতৰ মৃত্যুও হয়। এতিয়া আজিকালি আজিকালি যি। বন্ধু পাতে তেওঁলোকৰ আমি প্ৰায় দেখিবলৈ পাওঁ যে কি হয় নিজ। যে বন্ধুতটো মানে পাতিলে বন্ধুত্ব হ'ল একদম প্ৰথম পৰ্যায়ত। পুৰা নিজৰ ভায়েকৰ নিচিনাকে থাকিব দুইটা মৰম কৰিব তাৰ পিছত কি হয়। কেতিয়াবা কিবা এটা সাধাৰণ কথাত ধৰা কৰ'বাত কিবা লাগ। লাগিলে দুইটাৰ মাজত একদম তৰ্কাতৰ্কি লাগিলে? তাৰ পিছত কি হয় এই তৰ্কা তৰ্কি গৈ পেলাই লাষ্টত এখন। বিশাল মানে ডাঙৰ কাজিয়ালয় সৃষ্টি হয় উম ডাঙৰ ক তেওঁলোকে? হয় তেওঁলোকে কি হয় সেই কথাটো বুজিয়ে নাপায় আমিজন যে ইমান বছৰে আমি বন্ধুত্ব আমি গঢ়িলো সেই বন্ধুত্বৰ অৰ্থতোনো কি আচলতে বাট তোমাৰ মাজৰ তোমাৰে মোৰে মাজত যদি কিবা এটা ভুল বুজা বুজি তেনেহলে আমি সেইটো সমাধান হে কৰিব লাগে। তাৰ পৰিৱৰ্তে যদি আমি কাজিয়া কৰিবলৈ যাওঁ তৰ্ক তৰ্কি কৰো সেই বন্ধুত্বটো দিনক দিনে মানে। ফাট মেলি গৈ থাকিব সেইটো কেতিয়াও আগৰ দৰে মানে হেৰি নহয়
এইটো বেয়া হৈ যাব গম পাইছা নাই দুইটাৰ মাজত মানে তোমাৰ অ তোমাৰ মানে নফলত হৈ যাব নহয় গম পাইছা নাই মানে ইটোয়ে সিটোক দেখিব নোৱাৰা
দেখিব নোৱাৰা হব আৰু কি হয় বন্ধুত্ব এটা ভালদৰে গঢ়ি তুলিবলৈ হলে কি কৰিব লাগে তাৰ এটা মানে প্ৰধান কাৰণ হৈছে তোমাৰ আৰু মোৰ আমাৰ দুজনৰ যি মনৰ কথা বা তোমাৰ ওপৰত যদি মোৰ কিবা এটা ডাউট আছে সেই কথাটো আমি খোলা খুলিকে পাতিব লাগিব বা তুমিও যদি মোক কেতিয়াবা কিবা ধৰি লোৱা এনে কথাটো কৈছো কেতিয়াবা যদি মোক বেয়াও পাইছা বা কিবা এটা কাৰনত বোলে মই মোক ভুল কৰা দেখি যায় সেই কথাটো আচলতে আমি খোলা খুলিকে পাতিব লাগিব
পাতিব লাগিব আৰু
মুখামুখিকে সেই কথাটো আলোচনা কৰো তেতিয়াহে আমি বুজি পাম যে আমাৰ বন্ধুত্বত এইখিনি কমি আছে এইখিনি আমি কেনেদৰে ঠিক কৰিব পাৰো সেইটোহে আচল ডাঙৰ কথা আৰু কি হয় বন্ধুত্ব যেতিয়া তুমাৰ এজন ভাল বন্ধু তুমি বনাবা তোমাৰ বিপদত যদি থিয় হবলৈ তোমাৰ পৰিয়ালৰ মানুহ নাথাকে কিন্তু সেই সময়ত তোমাৰ সেই বন্ধুৱে সহায় কৰিব । আচলতে তেনেকুৱা ধৰণৰ আৰু। কি হয় এ তুমি বন্ধুজন বনালেই নহব তুমি যদি বন্ধু এজন বনাই। সমাজৰ বিভিন্ন জেগাত যেনিবা ধৰা বহুত মানুহ আছে। তাত কি হয় নিজৰ মানে স্থানতটো উচ্চ। কৰিবলৈ যদি সেই বন্ধুজনক তুমি সন্মান নকৰা বা চাল কৰা সেই কথাটো কেতিয়াও কিন্তু বন্ধুত্বৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তুমি বন্ধুজনক। সদায় ওপৰত ৰাখিব লাগিব যে ই মোৰ সৰুৰ পৰা মোৰ লগত। তেনেকে আছে ই মোৰ বহুত ভাল বন্ধু সেইটোহে আচল বন্ধুত্ব কিন্তু বেলেগৰ আগত যদি ৰে ই এনেকুৱা আহে ই তেনেকুৱা আহে তেনেকে যদি আমি তাৰ বদনাম গাই নিজকে উচ্চ স্থান দিব। কিন্তু আমি যাৰ আগত কথা খিনি ক। সিহঁতেও বুজি পায় যে ই নিজকে উচ্চ স্থান দিবলৈ নিজৰ বন্ধু কেনেকৈ। ভাল কৰিছে যাৰ ফলত কি হয় তাৰো মনত দুখ লাগে। আমাৰ মানে বন্ধুত্বটো কমি গুচি যায় এ তুমি কি বুলি ভাবা এই বন্ধুত্ব । আমি গঢ়ি তুলিবলৈ কি কি কৰিব লাগিব।
অ আচলতে প্ৰথম কথাটো তুমি এতিয়া গোটেইখিনি বাৰৰ কথা কৈছা দেই প্ৰায়। সেইখিনি কথা কৈছা কিন্তু এতিয়া মোৰ হিচাপত তোমাৰ প্ৰথম কথা । গম পাইছা নাই এতিয়া বন্ধুবিলাকৰ মাজত যেতিয়া কাজিয়া লাগে গম পাইছানে এতিয়া । কি হয় তোমাৰ আমি সেইটো প্ৰথম আমি বুজাবুজিৰে সেই কাজিয়াখন আমি চল্ভ কৰিব লাগিব গম পাইছা ।
লাগিব লাগিব
অ তাৰপিছত কি হয় আজিকালি মানে কি হয় তোমাৰ। বন্ধু বিলাক মানে ৰিয়েল নহয় গম পাইছা না। সঁচা বন্ধু নহয় মানে এনে তোমাৰ অ প্ৰকৃত বন্ধু নহয় মানে সিহঁতে কি কৰে এনে দেখুৱাবলৈ বন্ধু হয়। হয় গম পাইছা গতিকে সেই তেনেকুৱা বন্ধুবিলাক। কৰ যদি আমি কিছুমান ধৰি লওক আমি কিছুমান যদি লক্ষ্য যদি কেনেবাকৈ দেখোঁ। বোলে তোমাৰ যেনিবা এনেকুৱা লাগিছে বন্ধুজন। কিবা ভাল নহয় নিচিনা যদি লাগিছে।
হয় হয়।
নহ'লে সেই বন্ধুৰ পৰা সদায় আঁতৰত থাকে। থাকিব লাগে অ তাৰপিছত কি হ'ল। গম পাইছা না তোমাৰ বন্ধুৰ সতে তুমি যদি কিবা লাগিছে হয় নহয়।
হয়।
তোমাৰ সেইটো তুমি তাৰ মাজতে চল্ভ কৰা কিন্তু তুমি মানে। বন্ধুৰ কথাটো কিবা বেলেগ এজন তোমাৰ মানুহৰ আগত তুমি কেতিয়াও বেয়াকে ক'ব নালাগে। তোমাৰ অ এতিয়া ধৰি লোৱা তোমাৰ দুজন বন্ধু মাজ মাজত তোমাৰ গোটেই সকলো কথা আলোচনা হয় হয়ে নহয়।
হয় হয়।
বন্ধুৰ মাজতো তোমাৰ সকলো কথা আলোচনা হয়। হয় নহয় দুয়োটাই অঁ। সকলো আলোচনা হয় দুয়োটাই দুয়োটাৰ কথা জানে। আৰু প্ৰাইভেচি কথাও জানে বহুতে হয় নহয় কিন্তু অ আমি তোমাৰ সেই গুপ্ত কথাবিলাক কি কৰিব নালাগে সেই বেলেগৰ আগত ক'ব নালাগে গম পাইছ। পাইছা নাই এতিয়া মানে। কি হয় তোমাৰ বেয়া হলেও কি হয় বেয়া হোৱা হৈ যোৱাৰ লগে লগে বন্ধু এজনৰ সৈতে যেতিয়া বেয়া হ'ব। এতিয়া কি হ'ব তাৰ যিবিলাক বেয়া গুণ বিলাক বেয়া গুণ বিলাক কি হয় তোমাৰ এই বেলেগৰ আগত কৈ কৈ দিয়ে মানে।
কৈ দিয়া হয় হয়।
সেইটো একদম বহুত ডাঙৰ ভুল গম পাইছা নাই তোমাৰ দুজন বন্ধুৰ মাজত বেয়া হৈছে হয় নহয়। কিবা কাজিয়া লাগিছে সেইটো তোমাৰ আকৌ তোমাৰ অকমান দেৰি পিছত আকৌ ভাল হৈ যাব। গম পাইছা নাই বাট যেনিবা কেতিয়াবা ভাল নহ'লেও গম পাইছা নাই। তুমি সেই বস্তুটো ৰাখিব পাৰিব লাগিব। গ গম পাইছা নাই অঁ লোকৰ গো তুমি এজন বন্ধু পাতিছিলা যেতিয়া প্ৰথমতেটো তোমালোক ভালকে আছিলা হয় নহয় গতিকে সেই প্ৰথম প্ৰথমতে ইমান ট্ৰাচ কৰি যেতিয়া তোমাক কথাবিলাক কৈছে তেনেহলে তুমি সেই তাৰ গো গোপনীয়াবিলাক গোপনীয়তাবিলাক ৰক্ষা কৰিব লাগিব।
কৰিব লাগিব হয়।
অঁ আৰু তোমাৰ তুমি বন্ধু বনোৱাৰ আগত এটা কথা চাব লাগে কি গম পাইছা নাই। বন্ধুজনে তোমাৰ তোমাৰ বিপদত সহায় কৰিব নে নকৰে তোমাক কিবা মানে বেয়া কামত ফচাব নেকি সেইবিলাক কথা আমি চাব লাগিব সকলো এতিয়া অ এতিয়া তোমাৰ আমাৰ গাঁৱৰৰে গম পাইছানে একদম দুজন ভাল বন্ধু আছিলে। হয় সিহঁতে কি কৰিছে তোমাৰ বাইক লৈ মেলি ওলাই গৈছে মানে।
অহ
তাৰ পিছত বাইক লৈ ওলাই মেলি একদম পুৰা ফুৰিবলৈ গৈছে দুইটা ফুৰিবলৈ যোৱাৰ পিছত কি হ'ল। তোমাৰ মানে অ ল'ৰাটোৱে মানে তোমাৰ বাই চান্স তোমাৰ গাড়ী এখনত খুন্দিয়াই দিলে গম পাইছা নাই এতিয়া তাৰপিছত গাড়ীখনৰ মানে তোমাৰ মানুহকেইটা অলপ গুণ্ডা টাইপৰ আছিলে গম পাইছা নাই তাৰপিছত তোমাৰ সেই এক্সিডেন্ট হৈ মেলি ত সিহঁতি পৰিলে পৰাৰ পিছত কি হ'ল মানে গাড়ীখনৰ তোমাৰ পিছফালৰ মানে তোমাৰ লাইট দুটা ভাগিলে গম পাইছানে। তাৰপিছত তোমাৰ সেই গাড়ীখনৰ তোমাৰ মোক কৈছোয়ে নহয় গুন্দা আছিলে বুলি তাপা সিহঁতে কি কৰিলে। তোমাৰ সিহঁতে মানে গাড়ীত লাঠি চাঠি আছিলে লাঠিটো কোন আছে। তাৰপিছত সিহঁতে কি কৰিলে লৈ আহি মেলি তোমাৰ এজন বন্ধু মানে সেই ল দুইজন যে গৈ টিলে---তাৰে এজনক মানে পিটিলে । গম পাইছা নে? যেতিয়াই সেইজনক পিটিলে তেতিয়া সেই তাৰ লগৰটোৱে তাৰ বন্ধুজনে কি কৰিলে গম পাইছা নাই? এই এ মানে বচাওক চাই, এ বন্ধুজনক বচা বচাব লাগে । কিন্তু সি কি কৰিছে, তোমাৰ পলালে ধুম-ধাম ।গম পাইছা নাই? বি পদৰ মানে বিপদৰ সময়ত তোমাৰ এৰি থৈ গুচি গ'ল । তাৰ পিছত তোমাৰ, অ সেই মানে মানুহকেইটা তোমাৰ মানুহকেটাই সেই ল'ৰাটোক বহুত বেয়াকে পিতিলে ।গম পাইছা নাই?
অঁ
তাৰপিছত তোমাৰ সেই একেবাৰে পিছৰ ওচৰ ওচৰৰ মানুহ আছিলে যে তাৰপিছত? সিহঁতে তোমাৰ মানে, ৰখাই মেলি আৰু মেডিকেললে নিছে । মানে বহুত বেয়াকে মাৰিলে আৰু গতিকে গতিকে চোৱা? সেই এজন বন্ধু যেতিয়া লগত থাকোতে সেইজনক যেতিয়া পিটিব পাৰিলে । তেনেহ'লে সেইজন জানো এজন সঁচা বন্ধু হ'ল । হ'য়, নহয়? লাগিলে, লাগিলে পিটনে খাওক হ'য়, নহয়? কিন্তু সিটো বচাবলে যাবলাগে । হ'য়, নহয়?
যাব লাগে ।অঁ, সাহস হৈ থিয় দিব লাগে ।
অঁ, থিয় দিব লাগে বা বচাবলে চেষ্টা কৰিব লাগে । চেষ্টাও কৰা নাই ।সি গৈছে তোমাৰ পলাই গৈছে ।গতিকে সেইটো এটা কি কিমান বেয়া কথা । হ'য় নহয় বাৰু? অঁ, গতিকে আমি বন্ধু মানে এইবিলাক বন্ধু পাতিব লাগে, যি তোমাৰ বেয়া সময়তো তোমাৰ মানে তোমাৰ হৈ থিয় দিব । হ'য় নহয়? তোমা অ তোমাৰ স সকলো কথাতে তোমাক মানে সহায় কৰিব ।গম পাইছা নাই? এনেকোৱা বন্ধু একো দৰকাৰ নাই যি তোমাক যদি বি- পদত যদি এজন বন্ধুৱে যদি তোমাক সহায় কৰিব নোৱাৰে তেনেহ'লে সেই বন্ধুজনৰ তোমাৰ জীৱনত একো স্থান নাই ।গম পাইছা নাই? সেই- সেই তেনেকোৱা বন্ধু বোৰে একদম দূৰতে দূৰত থাকিলেই বেছি ভাল। গম পাইছানে? অ দূৰত গতিকে সেই আমি জীৱনত মানে বন্ এজন বন্ধুক আমি চিনি পাবলৈ শিকিব লাগিব । গম পাইছা? আমি, আমি বন্ধুজনৰ সতে যিমান যি বেয়া হ'লেও আমি বন্ধু জনৰ সতে বুজাবুজি কৰিব লাগিব ।